হেল্ল'।
অ কি কৰিছ?
আছোঁ এনেই, তই কি কৰি আছা?
ময়ো এনে আছো বহি কিনে, বাকী ব্যস্ত নেকি?
নাই নাই ব্যস্ত নাই কচোন
নাই বোলো আজি এটা বিষয় লৈ কথা পাতিম বুলি ভাবিছো তোৰ লগত।
অ কি বা কচোন ক।
মানে অনলাইন শিক্ষা ব্যৱস্থা আৰু অফলাইন শিক্ষা ব্যৱস্থা
অ এইটো কিন্তু সঁচাকৈ এতিয়া বৰ ভাল বিষয় হয়। বিশেষকৈ মানে ক'ভিডৰ পিছৰ পৰা এই বিষয়টো আৰু বেছি মানে গুৰু ত্বপূৰ্ণ হৈ পৰিছে মানুহৰ মুখে মুখে হৈ পৰিছে এইটো।
ঠিকেই কৈছ তই আগতে মানুহেতো অনলাইন শিক্ষা ইমান গুৰুত্ব দিয়া নাছিল কিন্তু কভিড আহিল স্কুল কলেজ বন্ধ হল এতিয়াৰ পৰা মানে সকলোৱে বুজিছে বুজিলে যে ইণ্টাৰনেট ৰ দোৱাৰা দিও মানুহ অনলাইন ক্লাছ কৰিব পাৰি আৰু কিমান বেছি প্ৰয়োজন শিক্ষা সেইটো বুজিব পাৰিছে
অ সেইটোৱে আৰু আমাৰো মনত আছে আগতে এ ভাবিছিলো ঘৰত বহি ক্লাছ কৰাতো হয়তো বৰ মানে সহজ হ'ব। আৰু বেছি টান নহ'ব, কিন্তু পিছতহে বুজিলো কথাটো ইমানো সহজ নহয়হে মানে ভবাৰ দৰে।
উম হয় দে। তোৰ মানে আৰম্ভণিতে এনেকোৱা আছিল মানে সকলো নতুন নতুন আছিল আৰু অভিজ্ঞতা লাভ কৰিছিলো আমি। যেনেকে তোৰ জুম হওক, গুগল মিট, গুগল ক্লাছৰুম তাৰপিছত হোৱাটছএপ গ্ৰুপ এইবোৰ আছিল আৰু, এইবোৰ মানে তোৰ দৈনন্দিন জীৱনৰ মানে অংশ হৈ পৰিছিল আৰু ক'ব গলে হয় নে নাই ক
অ হয়তো সেইটো আৰু আমাৰ বহু মানে শিক্ষকেও প্ৰথমতে অলপ অসুবিধা পাইছিল তেওঁলোকেও হয়তো মানে এইটো প্ৰথম আছিল ন তেওঁলোকেও বুজি পোৱা নাছিল কাৰণ তেওঁলোকৰ মাজৰ বহুতে আগতে মানে এইবোৰ ব্যৱহাৰো কৰা কৰা নাছিল এই মানে গুগল মিট গুগল ক্লাছৰুম এইবোৰ মানে
উম তই ঠিকেই কৈছ কিন্তু যদি কবলৈ যাও তেওঁলোকে নতুনকৈ কিবা এটা শিকিছিল আৰু ছাত্ৰ ছাত্ৰীও শিকিলে আৰু সেইফালৰ বাবে চাবলৈ গ'লে অনলাইন শিক্ষা বহু মানুহে মানে নতুন নতুন দক্ষতাও শিকাইছে যদি কও
সেইটোৱে কিন্তু এটা কথা কম নে মানে এটা কথা জাননে তই
ক
এ অনলাইন শিক্ষাৰ এ সুবিধা আছে যদিও কিছুমানৰ এ ডাঙৰ অসুবিধাও আছে
উম আছে আছে কিন্তু তাত যাওঁতে আগতে আমি দুয়োটাই শিক্ষাৰ ব্যৱহাৰ ব্যৱস্থাক দি আৰু যদি আমি ক'বলৈ যাও সেইটোৱে মানে সহজকৈ বুজি লও আৰু
হয় সেইটোৱে ভাল হ'ব
ত মই ভাবো কি অনলাইন শিক্ষা মানে ইণ্টাৰনেটৰ জৰিয়তে ত মোবাইল লেপটপ বা কম্পিউটাৰ ব্যৱহাৰ কৰি ঘৰত বহি শিক্ষা গ্ৰহণ কৰা আৰু শিক্ষা আৰু শিক্ষাৰ্থী একে ঠাইত নাথাকিলেও মানে ক্লাছ কৰিব পাৰি আৰু সেইটো হ'ল মানে অনলাইন শিক্ষাৰ এটা মানে ভাল দিশ ক'বলৈ গ'লে আৰু ঘৰতে পঢ়ি তই ক্লাছ কৰি থাক সেইটোৱে
অ অ সেইটোৱে অনলাইনৰ সেইটো বাৰু এটা ভাল দিশ আছে আৰু অফলাইন শিক্ষা মানে আমি সৰুৰে পৰা কৰি অহা যিখিনি সাধাৰণ শিক্ষা সেইটোৱেই হয় স্কুল বা কলেজলৈ গৈ এ টিচাৰে ষ্টুডেণ্টক মানে একেলগে যি টো ক্লাছ কৰে সেইটোৱে অফলাইন শিক্ষা হয়
ঠিকে কৈছ তই আৰু এতিয়া যদি মোক সোধে কি প্ৰথমে কোনটো শিক্ষা ব্যৱস্থা আৰম্ভ হৈছিল মই নিশ্চয় কম কি অফলাইন হয় নে নাই ক
হয় হয় কাৰণ হাজাৰ হাজাৰ বছৰ ধৰি মানুহে মানে মুখামুখিয়ে শিক্ষা লাভ কৰিছিল মানে আ এতিয়াৰ কথা নকয় যদি আমি আগৰ প্ৰাচীন কালৰ কথাও কওত তেতিয়াওঁতো মানুহে মানে মুখামুখি হৈয়ে শিক্ষাবোৰ লাভ কৰিছিল। হয়নে?
অ', হয় আৰু অনলাইন শিক্ষা হৈছিল আধুনিক পৰ্যটক ফল হয় নে নাই ক?
অ সেইটোৱে
উম বাকী এনেই ক চোন যি তোৰ অভিজ্ঞতা কেনেকোৱা আছিল অনলাইন শিক্ষা ক্লাছ মানে অনলাইন ক্লাছ আৰু
আৰম্ভণিতে মানে খুবেই ভাল লাগিছিল এনেকুৱা লাগিছিল মানে ঘৰত বহি আমি ক্লাছ কৰিম বিশেষ আৰু স্কুললৈ যাব নালাগে পুৱা সোনকালে উঠি স্কুললৈ এ যোৱাটো যিটো এটা বিৰক্তিকৰ কাম আছিল সেইটো কৰিব নালাগে। ঘৰতে বহি ক্লাছ কৰিম সেইটোৱে মানে ভাল লাগিছিল প্ৰথমতে।
উম, এইটো হয় কিন্তু। আৰু এইটো সকলোৰে এটা নতুন অভিজ্ঞতাও আছিল কবলে যদি যাওঁ।
সেইটোৱেই কিন্তু উম কেইদিনমান পিছত মানে আ, সকলোৱে বুজিলে চাগে ময়ো বুজিলোঁ যে ঘৰত এ ঘৰতে মানে মনোযোগ ধৰি মানে ৰাখিব নোৱাৰি তাৰ পিছত তেনেকে মানে ক্লাছবোৰ কৰি কৰিব নোৱাৰি বস্তুবোৰ বুজিয়ে নাপায়।
তই ঠিকে কৈছ কেতিয়াবাতো নেটৱৰ্ক নাথাকে। কেতিয়াবাতো লাইট নাথাকে, কেতিয়াবাতো মোবাইলৰ বেটাৰীও শেষ হৈ যায়। আও কেতিয়াবা ঘৰৰ শব্দ কিবা- কিবি মাহঁতে কিবা -কিবি কৈ থাকে এইবাবে মানে ক্লাছত বহুত বেছি অসুবিধাও হৈছে কিন্তু দে নোহোৱা নহয়।
সেইটোৱে আৰু আমাৰ গাওঁতো এনেকুৱা মানে মই গাঁৱত আছিলোঁ গাঁৱৰ বাবে এ বেছি মানে বেয়া হৈছিল নেটৱৰ্কো ইমান ভাল নাছিল ইয়াত। তেতিয়া সেইকাৰণে অলপ অসুবিধা হৈছিল আৰু।
হয় কিন্তু দে আৰু এইটোৱে মানে অনলাইন শিক্ষাৰ এটা ডাঙৰ সমস্যা বুলি ক'ব লাগিব। সকলো মানুহতৰ একেই সুবিধা নাছিল।
সেইটোৱেই আৰু কিছুমানৰ নিজৰ লেপটপ আছে। ভাল ইণ্টাৰনেট আছে। আনহাতে কিছুমানে এটা মোবাইল মানে এটাই মোবাইল আছে পৰিয়ালত। আৰু কেইজনমান মানুহে মানে ভাগ -ভাগ কৰি সেইটো ব্যৱহাৰ কৰে আৰু। আৰু ক্লাছৰ সময়ত মানে নেটো থাকিব লাগিব। নেটৱৰ্ক থাকিলে কিন্তু ইণ্টাৰনেট নাথাকে তেনেকুৱাও হয়।
উম, আৰু মানে এনেকে সকলো ছাত্ৰ -ছাত্ৰীয়ে মানে সেই সমান সুবিধা কিন্তু নাপালে ক'বলে যদি যাওঁ আমি।
অ', সেইটোৱে কিছুমানৰ ভাল ৰিজাল্ট হ'ল কিন্তু কিছুমানৰ বেয়াও হ'ল।
হয় কিন্তু দেই কিন্তু ক'ব গ'লে কিন্তু কিন্তু সুবিধাৰ কথা কম নহয়। তই ধৰ কোনোবা অসুস্থ বা দূৰত থাকে তেন্তে ঘৰ -ঘৰতে বহি ক্লাছ কৰিব পাৰে এতিয়া ধৰি ল' অফলাইন ক্লাছত ত, কেনেকোৱা হয় কোনোবা যদি বেমাৰ হৈ যায় কোনোবা বেমাৰত পৰে তেন্তে তই ক্লাছ তইতো যাব নোৱাৰিবি স্কুললে বিদ্যালয়লে ক্লাছ কৰিবলে। কিন্তু এতিয়া তই অনলাইন হলেদি পাৰিবি আৰু।
অ, সেইটো কিন্তু হয় বাৰু। আৰু এইটো এটা ভাল কি মানে ভাৰতৰ এ বাহিৰৰ যিবোৰ শিক্ষক আছে সেইবোৰেও মানে অনলাইনত ক্লাছ ল'ব পাৰে। এ তেওঁলোকে ভিডিঅ' পঠাব পাৰে সেইবোৰ চাব পাৰি আৰু।
উম, হয় কিন্তু দেই। আৰু বা ইউটিউবত হক বা ৰেকৰ্ড লেকচাৰবোৰ আজিকালি ৰেকৰ্ডো ৰাখিব পাৰি পি ডি এফ নোটছ এইবোৰ যিকোনো সময়তে তোৰ আৰু এবাৰ চাই আৰু এবাৰ বুজি লব পাৰি
অ সেইটো হয় আৰু অফ অফলাইন ক্লাছত আ, শিক্ষকে এবাৰ বুজালে উ মানে যদি বুজি বুজা নহয় কেতিয়াবা পুনৰ মানে সুধিবলৈ অলপ কেতিয়াবা মানে হেই লাগে আৰু। মানে আৰু সুধিমনে- আৰু সুধিমনে এনেকোৱা হয় কিন্তু অনলাইনত সেইটো ভাল আৰু।
উম, কিন্তু আৰু অনলাইনত ভিডিঅ' প'ষ্ট কৰি পুনৰ চলাই বহুবাৰ চাই শিকিব পাৰি।
অহ, সেইটোৱেই। কিন্তু এটা কথা শিক্ষক মানে সন্মুখত থাকিলে যি মানে শিকাৰ পৰিৱেশ হয় সেইটো কিন্তু অনলাইনত বহু সময়ত নাথাকে মানে সেই ধৈৰ্যটো বা মনোযোগটো নাথাকে
উম এইটো কিন্তু তই ঠিকে কৈছ অ অফলাইন ক্লাছত মানে কেনেকোৱা হয় শিক্ষকৰ তাত চকু চকু মিলাই বুজাব পাৰে বুজাই মানে বুজিব পাৰি আৰু বুজাই তাৰ পিছত প্ৰশ্ন সোধা সুধি হয় ব্লেক বৰ্ডত লিখিও দিয়ে আৰু সেইটো এটা মানে মই ভাবো বেলেগে অনুভৱ
অ সেইটোৱে আৰু আমি লগৰ লগ তো মানে একেলগে পঢ়া হয় লগৰ লগত যিটো আলোচনা কৰা হয় বা টিফিনৰ টাইমত যিটো আড্ডা দিয়া হয় সেইবোৰ মানে সেইটো এটা শিক্ষাৰ অংশ হয় সেইবোৰ কিন্তু অনলাইনত নাথাকে
উম সেইটো হয় কিন্তু আৰু ক'ব গলে শিক্ষা মানে মানে কেৱল কিতাপৰ জ্ঞান নহয় ত সামাজিক ব্যৱহাৰ বা কাম আত্মবিশ্বাস এইবোৰো শিক শিকায় মই ভাবো যে অফলাইন ক্লাছত এইবোৰ শিকিবলৈ পায় অনলাইনতকে
অ সেইটোৱেই সেইকাৰণে মানে বহুতে কয় অফলাইন শিক্ষা মানে ব্য ক্তিগত মানে সেই গঢ়ি তোলে সেইটো এটা মানে ডাঙৰ ভূমিকা হয় অফলাইনৰ অফলাইনত আমি মানুহ কেনেকৈ অ ব্যৱহাৰ আচাৰ ব্যৱহাৰ এইবোৰো শিকিব পাৰি আৰু এইবোৰেই মানে মানুহ এটাক গঢ়ি তুলিব পাৰে
উম সেইটো হয় কিন্তু এইটো মানে এনেকোৱা নহয় কি তোৰ অনলাইন শিক্ষা বেয়া
অ সেইটোৱে নহয় বেয়া নহয় দু তাৰে নিজৰ নিজৰ অ এটা ভাল দিশ আছে
উম সেইটো হয় কিন্তু এতিয়া আমি এতিয়া অলপ গভীৰকৈ আলোচনা কৰিম দেই চা প্ৰথমতে অনলাইন শিকাৰ সুবিধা এটা এটা কৈ লও তাৰপিছত অসুবিধাবোৰো তাৰপিছত অফলাইন শিকাৰ সুবিধা অসুবিধা তুলনা কৰিম হ'বনে?
অ অ হ'ব তেনেকৈও আৰম্ভ কৰিব পাৰি।
উম ঠিক আছে তেন্তে প্ৰথম যদি মই মানে কবলৈ যাওঁ অনলাইন শিক্ষা ব্যৱহাৰ সুবিধাবোৰৰ পৰা আৰম্ভ কৰোঁ।
অ হয় কোৱাচোন?
মোৰ মতে আটাইতকৈ ডাঙৰ সুবিধা হ'ল তোৰ নিয়মিতা মানে যিকোনো ঠাইৰ পৰা ক্লাছ কৰিব পাৰে ঘৰত বহি হওক বাহিৰত বহি হওক যদি ইন্টাৰনেট থাকে তেতিয়াহে ক্লাছ কৰিব পাৰি আৰু।
অ সেইটো হয় অ। আৰু মানে সঁচাকৈ বৰ সুবিধাজনক হয় আৰু এইটো।
উম' বিশেষকৈ যিসকলো ছাত্ৰ-ছাত্ৰী দূৰ-দূৰণি অঞ্চলত থাকে বা ব্যস্ত জেগাত থাকে, সেইবোৰৰ কাৰণে আৰু কিছুমান আছে নিয়মিকৈ স্কুল, কলেজ যাব নোৱাৰে, তেওঁওলোকৰ বাবে এইটো বহুতে বেছি ভাল উপকাৰী বুলি যে ভাবোঁ।
অ সেইটোৱে সেইটোৱে ডাঙৰ উপকাৰী হয়।
উম আৰু মানে ক'ব গ'লে আন এটা সুবিধা হৈছে তোৰ সময় ৰাহি যায়। যি সময় নষ্ট নহয় এনেকুৱা ঠিক আছে তেন্তে মই ৰাখিছো আজি কাৰণে।
অ অ আকৌ কথা পাতিম দেই এইটো বিষয়ত